হয় বাইদেউ আছে ভালে?
অ অ আছো দিয়া। তুমি আছানে ভালে?
মই আছো বহি আছো।
অ।
ঠিক আছে দিয়া। ময়ো এই অকমান দুপৰীয়া সময়ত শুলো ভাত-পানী খাই।
হয়।
তাৰ পিছত আৰু এতিয়া বাহিৰত বহি আছো।
উম গৰমো পৰিছে নহয়।
অ তাকেতো অলপ বাহিৰত বতাহ আছে।
হয় হয়।
উ ঘৰৰ ভিতৰত থাকিবই নোৱাৰি। নাই ঘৰৰ ভিতৰৰ মানে ঘৰৰ ভিতৰত নহয় বাহিৰত আছো, পিছফালে বাৰাণ্ডাখনত বহি আছো।
বন্ধ বুলি ক'ত ক'ত যাব প্লেনিং কি কিবা মানে ভাবিছে নে?
অ তাকেইতো ভাবি আছো ৰবা অলপমান যাব লাগিব আৰু এই সপ্তাহত নাযাও ক'তো।
অহা সপ্তাহত অলপ উম অলপ মন্দিৰ-চন্দিৰে যাম বুলি ভাবিছো আৰু এইবাৰ।
এইবাৰ মানে দৰ্শন কৰিব
অ অ বহুত দিন তেনেকে মন্দিৰত যাব সুবিধা মিলাই নাই, গতিকে ভাবিছো আৰু, ভাবিছো আৰু এইবাৰ বন্ধত দুই এটা মন্দিৰত যদি যাব পাৰো।
অ ওচৰতে বহুত মন্দিৰ আছে নহয় আমাৰ।
উ অ অ আমাৰ অসমত বহুত ফালে চাৰিওফালে খুব সুন্দৰ-সুন্দৰ অ ঐতিহাসিক মন্দিৰ কিছুমান আছে আমাৰ অসমত। তাৰে যতে পাৰো যাম বুলি ভাবি আছো আৰু।
অ অ হয় হয় নৱগ্ৰহ মন্দিৰতো যাব পাৰিব, কামাখ্যাতো যাব পাৰিব।
অ অ তাকেইতো। অ তুমি বৈশিষ্ঠ মন্দিৰত গৈ পাইছানে?
বৈশিষ্ট্য মন্দিৰ গৈছো বহুতবাৰ গৈছো।
অ অ তাকেইতো। তাকে এইবাৰ ভাবি আছোঁ গৰমৰ দিন তাতে এই যে এ পানী আছে ন অলপ সময় পানী বহিলে অলপ উম উম তাকে ত অলপমান শান্তি লাগিব আৰু বহি। ইফালে প্ৰাকৃতিক পৰিৱেশটো বৰ, হা?
উম আপুনি যদি যায় আমাকো লগ ধৰিব একেলগে যাম।
অ অ তাকেতো ভাবি আছোঁ ৰবাচোন গৰম-চৰম বেছি সিদিনাখন সিমান নাথাকে গৰম তেতিয়া কোনোবা এদিন ওলাব লাগিব আৰু। তাকে বৈ বৈশিষ্ট্য মন্দিৰত গ'লে মানে কি হব তাৰ প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া ন। অলপ মানে পানীৰ ওচৰত বহিলে অলপ ভাল লাগিব আৰু। মই বহুত দিন যো-যোৱাই নাই।
মই গৈছিলোঁ আজি ছমাহ মান আগত গৈছোঁ দিয়ক। ছয়-সাত মাহ মান আগত গ'লোঁ। যাই ভাল লাগে বনাই পেলাই লৈ গ'লে খাবও পাৰি তাতে।
অ', অ', তাকেইতো। আমাৰ নৱগ্ৰহ মন্দিৰটো বাৰু আমাৰ ওচৰতে হয়। বহুত বেছি মানে
অ', সেইকাৰণে ভাবি আছোঁ। চাওঁচোন কি হয় আৰু এইফালে উত্তৰ গুৱাহাটীৰ ফালে আৰু বৰ ধুনীয়া ধুনীয়া মন্দিৰ আছে নহয়।
হৰে কৃষ্ণ মন্দিৰত যোৱাৰ ইচ্ছা আছে। এতিয়া নতুনকে ওলাইছে নহয় আমিন গাঁৱত।
অ', অ' অ' সেই উত্তৰ গুৱাহাটীৰ সিফালে। উম, উত্তৰ অ', উত্তৰ গুৱাহাটী গ'লে এই দৌল গৌবিন্দ মন্দিৰটো বৰ ধুনীয়া।
অ', হয় হয়।
উম, আৰু একেলগে অচ অচ্চক্লান্ত আছে। ইফালে অকমান আৰু এটা আন এটা ঘাটত তাত তাতো যাব পাৰি।
উম উম উম। বহুত মন্দিৰ আছে আৰু নদীৰ পৰা থুক্লেশ্বৰো আছে এইফালে চক্ৰেশ্বৰো আছে
অ' উ
আপোনাৰ উমানন্দটো ভাল লাগে।
উম উম তাকেটো উমানন্দ মন্দিৰ যাব লাগিলে নাও নাও লৈ যাব লাগিব। নাৱত গৈ থাকিলে ভালে লাগিব বাৰু।
হয় হয়।
উম। উমানন্দ গৈছিলোঁ। বহুত বছৰ আগতে গৈছিলোঁ এতিয়া যোৱা নাই বাৰু।
এ, মই যোৱাই নাই ৰ'বা।
উম উম তাকে আমাৰ এই অসমৰ মন্দিৰ বোৰ যে আছে যে একদম, বহুত পুৰণা হয় মন্দিৰ বোৰ। আৰু আমাৰ যিটো আমাৰ ওচৰতে নৱগ্ৰহ পাহাৰৰ ওপৰত নৱগ্ৰহ মন্দিৰ আছে। সেইখন চি চিত্ৰাচল পাহাৰ বুলি কয় নৱগ্ৰহ মন্দিৰটো যি খন পাহাৰত আছে।
এখন চিত্ৰাচল আৰু আপোনাৰ তলত থকা নীলাচল নেকি?
অ', কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত আৰু নৱগ্ৰহ মন্দিৰটো এইটো আহোম ৰজাৰ দিনতে মানে সজোৱা হৈছিলে। আহোম ৰজা সক ক'লে ইয়াতে তাৰমানে সেইখিনি সময়ত বহুত মানে আহোম যেতিয়া আ আহোম ৰাজত্ব চলি আছিলে অ', নৱগ্ৰহত জ্যোতিষ সক জ্যোতিষিসকলে ইয়াত গবে মানে তেওঁলোকৰ জ্যোতিষ চৰ্চা কৰিছিলে মানে জ্যোতিষ শাস্ত্ৰৰ কাৰণে নৱগ্ৰহ মানে এখন বিখ্যাত হয় আৰু ইয়াতে অ'। মান বিভিন্ন ধৰণৰ গ্ৰহৰ নক্ষত্ৰৰ প্ৰভাৱ মানুহৰ ওপৰত কেনেধৰণৰ পৰে তাৰ কি ফল পায় সেইবোৰ মানে ইয়াতে তেওঁ অ', তেওঁলোকে এইবোৰ মানে অধ্যয়ন কৰিছিলে আৰু কাৰণ মানে জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কেন্দ্ৰ এটা আছিলে আৰু সেই সেই কাৰণে ইয়াতে নৱগ্ৰহৰ নটা গ্ৰহৰ মন্দিৰটো ইয়াত তে মানে তেওঁলোকে এই অ', স্থাপন কৰিছিলে। উম।
উম উম হয় হয়। মোৰ এই মন যোৱাৰ ইচ্ছাটো আছে। কেতিয়া-কেতিয়া যোৱা হয় বা এইটো। মানে সোনকালে যাব লাগিব।
উম, অ', বহুত মানুহ গৈ থাকে, এনে নদী পাৰ হৈ।
উম, উম, এতিয়া বাৰিষা হ'ব ন'। হ'লেও অকমান সলং বতৰ হ'লেহে যাম আৰু।
অ, অ', বাৰিষা সময়ত মানে পানী বহুত হৈ থাকে নহয়।
হয়।
অলপ ভয় লাগে আৰু, এইফালে যাব লৈ। অ', ৰৌপেৰে গৈ পাইছাঁ নে, তুমি ৰপে
ৰপ গৈ পোৱা নাই কিন্তু, নতুন-নতুন যে দলং বিলাক বনাইছে, সেইবিলাক গৈ পাই, মানে সেইবিলাক দেখিলোঁ বাৰু, কিন্তু ৰোপৱত উঠাই নাই।
অ', ততো আমি এই, এইবাৰ এই যোৱা মাৰ্চ মাহত আমি এবাৰ, আমাৰ লগৰ কেইগৰাকীমান বাইদেউৰ লগত আহ, তেওঁলোকৰ ল'ৰা ছোৱালী খিনিক লৈ আমি ৰোপেত গৈছিলোঁ আৰু এইবাৰ। বৰ ভাল লাগে, একদম ইমান সোনকালে মানে নদীটো পাৰ হৈ যায়। বহুত, মানে দেখিয়ে ভাল লাগে আৰু। আমাৰ অ, অ, অ'। আমাৰ অসমটো যে, তেনেকুৱা মানে হেৰি আছে, ব্যৱস্থা আছে।
হয়, হয়।
উম।
এয়া, এনো আমাৰ অসমখন, জুবিন দায়ে কৈয়ে গৈছেচোন। অসমৰ নিচিনা ক'তো আৰু এনেকুৱা দ্বিতীয় জেগা নাই।
উম, উম, তাকে অ' উম। উম, এতিয়া আৰু ধুনীয়া-ধুনীয়া দলং বোৰ বনাই আৰু বেছি ধুনীয়া দেখা আহি গৈছে।
ধুনীয়াটো ধুনীয়াই, আপোনাৰ বহুত টাইম মানে বহুত সময় বাচি যায়, মোৰ মাৰ ঘৰত যাব লাগিলে, চাংচাৰিফালে যাব লাগিলে আগতে গোটেই দিনটো লগাইছিল, এতিয়া দলং বিলাক হোৱাৰ কাৰণে, বহুত কম সময়ত যাই পাওঁ। মানে, সময় বাচি যায়।
উম, উম, উমনিবাৰ উত্তৰ গুৱাহাটী গ'লে নতুন দলংখনেৰে যাব লাগিব, এইবাৰ ভাবি আছোঁ আৰু।
হয়, হয়, নতুন চৰকাৰখনে বহুত কিন্তু, উন্ন নিশ্চয় যানি মানে
অ, অ, অ'।
উম, কিন্তু অকল জাগা বিলাকে নহয় মন্দিৰ বিলাকো নতুন-নতুনকে কিছুমান বেয়া কৰি আছে কিন্তু, কাৰ নৱগ্ৰহটো
অ', তাকেটো এইটো ভাঙা চিঙা কৰি পেলাই ধুনীয়াকে নতুন কে আৰু, নিৰ্মাণ কাৰ্য আৰম্ভ হৈ আছে।
উম। আগত আৰু ধুনীয়াকে বনাব আৰু আগতকেটো বহুত ধুনীয়া হ'লেই বাৰু মন্দিৰটো।
আৰু অকমান কৰি আছে, ভালকৈ কৰি আছে, মন্দিৰটো আগতকে কিন্তু বহুতখিনি, বহুত খিনি উন্নতি দেখা পাইছোঁ আৰু আগতকৈ।
অঁ।
উম, কামাখ্যা মন্দিৰত গ'লেও দৰ্শন কৰিব গ'লেও দৰ্শনাৰ্থীয়ে মানে এই দুপৰীয়া লঘু, আ, লঘুকেই হওঁক বা কিবা অকমানেই হওঁক। খোৱাই পঠায় কিন্তু, মন্দিৰৰ কৰ্তৃপক্ষই। এই সেইটো মানে গম পাইছো মই বাৰু পোৱা নাই যোৱাও নাই বহুত দিন। কিন্তু মোৰ লগৰ মুখৰ পৰা গম পাও মানে।
তাকেতো দৌল গোবিন্দ মন্দিৰত গ'লেও তাতে ধুনীয়াকে এটা বাতিতে অলপমান পায়স আৰু বুট প্ৰসাদ তেনেকে যোনে উম যোনে যিমান খায় দিয়ে আৰু এনেকে সৰু-সৰু বাটিতকে। মানে বহুত দূৰৰ পৰা মানুহবোৰ আহেতো।
সেইটো ব্যৱস্থা ভাল কিন্তু। মানুহ বিলাকে ৰাতিপুৱা লঘোনে যায় ন কি এইটো ব্যৱস্থা ৰাখিলে ভাল।
সেইটো আৰু ইফালে কামাখ্যা মন্দিৰত গলে ধৰাচোন আকৌ তাৰ ওপৰতে ভূৱনেশ্বৰৰ মন্দিৰটোও আছে নেকি ওপৰৰ ফালে পাহাৰৰ ওপৰৰ ফালে।
হয়, হয়।
আৰু সেয়া বগলামুখী মন্দিৰ এটাও আছে তাতে। অলপ তলত। উম, তাকে তহঁতে একেলগে বহুত কেইটা মন্দিৰ দৰ্শন কৰিব পাৰি আৰু। উম, নীলাচল পাহাৰত গ'লে।
অ, ফচ মাছৰ বগলা মন্দিৰ এই কামাখ্যা মন্দিৰ বহুতে আছে না ঠিকে কৈছে আপুনি আৰু যদি নাজানো আৰু।
অ। আৰু ইফালে এই উম কা কামাখ্যা মানে মন্দিৰত নাপ পাওতে এইফালে কালিপুৰেৰে সোমাই গলে চক্ৰেশ্বৰ মন্দিৰটো পাই নেকি।
অ, সেইটোতো একদম ধুনীয়া।
অ, আৰু তাতে মানে ভাল লাগ লাগে কিয় তাত বেছি মানুহৰ ভিৰ-ভাৰ নাথাকে যে। একদম শান্তি লাগি যায় গৈ পেলাই তাতে মানে বহুত অ, অ, বহুত সময় বহি থাকিব পাৰি আৰু তাতে মনটো এটা শান্তিৰ পৰিৱেশ এটা পোৱা যায় তাতে।
উম, উম, নদীৰ পাৰত কাৰণে ঠাণ্ডা-ঠাণ্ডা বতাহো থাকে তাতে একদম ঠা
অঁ, অ, অ, বহুত ঠাণ্ডা, আমি গৈছিলো এবাৰ বহুতদিন আগতে তাতে মানে এ মোৰ মানে কি জানানে মন্দিৰত গ'লে এই যে বহুত মানুহৰ হুলস্থুল মানে বহুত মানুহৰ ভিৰ হয়, মই তেনেকুৱা জাগাত মানে কিবা এটা মানে ভাল নালাগে। বা যিমান ডাঙৰে মন্দিৰ, মন্দিৰ নহওক কিয় মানে বেছি মানুহৰ মানে ভিৰ-ভাৰ থাকিলে মোৰ কিবা মনত ভাল নালাগে একদম য'ত বেছি মানুহ নাযায় সৰু মন্দিৰে হওক কথা নাই ভগৱানতো চবতে থাকে নহ'লে উ ভগৱান ত' আমি এ যতে মানে সকলো ঠাইতে ভগৱানক বিচাৰি পাও আমি, গতিকে যত মানে মানুহ বেছি য়া নাযায় একদম শান্তিত মানে আমি ভগৱানক মানে প্ৰাৰ্থনা কৰিব পাৰহচ ধূপ চাকি খিনি জ্বলাবও পাৰো, অ, তেনেকুৱা-তেনেকুৱা জেগাত হে মোৰ বেছি ভাল লাগে, উ।
হয়, হয়।
উ উ ওচৰত যদি মানে গছ-গছনি থাকে আৰু নদী বা তেনে বা নিজৰা-চিজৰা থাকে তেনেকুৱা জাগাত গৈ মানে প্ৰাকৃতিক পৰিবেশৰ মাজত থকা পৰি মানে মন্দিৰবোৰ মোৰ বেছি ভাল লাগে। তাত গৈহে মই শান্তিত
উম, ঠিক আছে বাৰু‌ নেস্ক টাইম ইয়াৰ পিছত আমি যাম বাৰু মন্দিৰত, একেলগে যাম। ঠিক আছে দিয়ক।
অহ', অহ'। অহ', অহ' দিয়া ঠিক আছে বাৰু।